হা অ পাইছো
অ', ক'ত আছ তই?
মই এতিয়া গনেশগুৰি আহিছো। গণেশগুৰি। শুনিলি? কি ক'লি?
উম, ঘৰ মান স্পেচিফিক নক'বি তই। জাগাৰ নাম চাপ ক'ব নালাগে ইমান। ত' লাইক ক' কেতিয়া ঘৰ যাবি?
যাম আৰু পিছত।
অহ উম, তই নিজে ভাত ঘৰত গৈ এনে কোনোবাই বনাই দিব।
মা আছে, আজি মায়ে বনাব।
অ', কি বনাব?
এ আমাৰ মণিপুৰী ডিচ আছে সেইটোৱে বনাব।
আতছা বাক কি ক'ত ক'ত ফুৰিব যাব? প্লেন আছে ভেকেশ্যনত?
ভাবিছো শ্বিলং যাওঁ বুলি।
আতচ্ছা আৰু?
আৰু পিছতকেহে ভাবিছো শ্বিলঙৰ পৰা আৰ পিছত পিছতকে একলেন কিবা কিবি যাব পাৰো।
উম। মই ভাবিছো শ্বিলং যাম, দেন একলেন যাম একেলগে যাব পাৰি।
অ', সেইটোয়ে।
উম, আৰু লাইক তই কি এই শ্বিলঙত কি এনেকে থ থাকাকে যাবি নে লাইক অকল এদিনৰ কাৰণে?
আমি ত কি কয় বাছত যাম, সেইকাৰণে এদিন থাকাকে যাব নোৱাৰি মানে এইদিনতে ঘুৰি আহাকে যাব নোৱাৰি তেতিয়া ফুৰিব নোৱাৰিম চ থাকাকে যাম।
ঘৰত থাকিবি নে ৰেন্ঠত?
মাহীৰ ঘৰতে থাকিম।
উম, উম, উম, উম আৰু আৰু কি সুধো?
আৰু এ মোৰ মই যোৱা কালি আকৌ ফ্ৰাইডে বুলি ভাবি কিনে মই আ, চৰি থাৰছডে বুলি ভাবি কিনে মই কালি কলেজত দচটা মানত গৈছো মই। দচটা মানত পোৱাকে নটাত ওলাই গৈছো। কালি আছিলে নটাৰ পৰা দচ তালকে ই ভি এছ চ'পিছতকে অ', মোৰ সেইটো ক্লাছটো নহ'ল মই তাত তে লাল গনেশ পোৱাৰ পিছত মই গম পাইছো থাৰ্চডে বুলি। চ পিছত কে গ'লো আছে থ থাৰ্চ আৰু ছেটাৰ্ডে আকৌ মোৰ বাৰটাৰ পৰা চাৰিটালৈকে ক্লাছ থাকে।
অ'।
পিছতকে অফ অফ হৈ থাকিল ইমান টাইম সেইকাৰণে ইপিনৰ পৰা ইপিনে ঘূৰিয়ে থাকিলো।
অ'।
পিছতকে এটা, দুটা ক্লাছ কেনচেল হৈ গ'ল লাষ্টত থাকিলে লাষ্টৰ তিনটা মান ক্লাছ হৈছিলে বাট মই ঘৰত গুচি আহিলো ইমান দেৰিলৈকে থাকিব নোৱাৰো বুলি।
অ', অ', তই, তই কি তই কি পিছত যা-যোৱা মানে যোৱাকালি বুলি কৈছ অহাকালি কি চব ক্লাছ কৰিবি নেকি?
অহাকালি অহা কালিতো নাযাওঁ অহা কালি চেটাৰডে ন? সেইকাৰণে আকৌ চেইম বাৰটা পুৰা এবচৰ নাযাও মনডে গুচি যাম।
আচ্ছা বাকী খবৰ পাতি কেনে চলি আছে?
ভালে চলি আছো। তোৰ?
ডক্টৰক দেখাই আচা। কি কয় এই টো? উম ডক্টৰ দেখাইছো ডক্টৰে মেডিচিন দিছে সেইবোৰ খাই আছো।
অ'। বাহিৰৰ জাংক ফুড না খালে ভাল। অ' পাৰি।
উম কেইটাত ওলাবি?
ৰাতিপুৱা এতিয়াতো ৰাতিপুৱা জ্বলদিয়ে হৈ যায়। চাৰে চাৰিটাৰ পৰাই মানে পোহৰ হৈ যায়। সেইকাৰণে পাৰি এ ছয়টা মানত নহলে পাঁচটা মানত।
অ'।
তেতিয়া আহিবি মণি মৰ্ণিং ৱাক মান যদি আমি আধা ঘন্টা মান কৰো। পিছতকে এক্সাৰচাইজ কৰা পাৰিম ঘৰত আহি অলপ।
অ' আৰু জিম যোৱাটো?
জিম যোৱা ভাবিছো যে পিছতকে জুলাই মানৰ পিছত ষ্টাৰ্ট দিম নহ'লে অহা বছৰৰ পৰা যাব পাৰি।
কিন্তু লাইক উম, লগৰকেইটাই কৈ আছে যে অ', জিম কি নগলেও চলিব মানে আমাৰ ব'ডিটো ঠিকে আছে চ্থত আমি এনে ঘৰত ৱৰ্ক আউট কৰিব পাৰি।
বডিটো ঠিক আছেতই জানো ন'। উটোয়ে যে কি কয় বডিটো ঠিক থাকিলেও মানে আমাৰ ষ্ট্ৰং হ'ব লাগে চ' মানে সবোৰ ৱেইট লিফটিং কৰি ভালকে এক্সাৰচাইজ কৰিয়ে হ'ব।
উম। উম, বাকী পূজা আহি আছে, পূজাত কি কিনিবি?
ভাবিছো পূজাত এটা ট্ৰেডিচনেল ড্ৰেছ কিনিম আৰু এটা ৱেষ্টাৰ্ণ এটা কিনিম।
অ', ইয়াতে তহঁতৰ মানে পূজাত কি কি মানে কালচাৰেল ড্ৰেছ কি কি থাকে?
কালচাৰেল ডিচ ডিচটোত অঁ খিচিৰি থাকে
উম
আৰু ক্ষীৰ থাকে চবজি থাকে আৰু বাকী উ পূজাৰ পেণ্ডেল কিবা কিবি বাহিৰততো এ কি কয় এ খ খোৱা বস্তু ওলায় নহয় চাওমিন ম'ম' কিবা কিবি
অঁ আমাৰ এইটো তেনেকুৱা ইয়াতে কি হয় সংক্ৰান্তি মকৰ সংক্ৰান্তিৰ দিনাখন পিঠা বনাই লাড়ু বনায়
আঅ
তাৰপিছত আহোমবোৰেতা আপং কিবা কিবি, খায়
অঁ
ৰখ্খি আছো চাই তেতিয়া, আহিব আ সংক্ৰান্তি
অম
আৰু ক বাকী কি কৰিববি
হা
কি কৰিবি
বাকী ভাবিছো পঢ়িম আৰু অলপ পিছত
উম
তুমি
মই নপঢ়ো মোৰতো এক্জাম শেষ উম এই খানে এতিয়া মোবাইল চাম
অঁ
মাই চিঞৰি আছে
মাক মানে ভাই বুজা নোহলে
সেইটোৱে
তেতিয়াৰ পৰাই চি থিয়ৰি আছে কেতিয়াবা এই জাচোন শব্দ আ শব্দ আহি আছে
অঁ
তেতিয়াৰ পৰা চিঞৰি আছে বা
সেইটোৱে
উম, উম উম বাকী
বাকী আৰু কি মোৰ কলেজ যোৱাৰ ইচ্ছা নাথাকে ইমান গৰমত ইমান দূৰ
উম
মইতো এ দুটা ৰাস্তা আছে ন কলেজ যোৱাৰ কাৰণে এটা গনেেশগুৰি হৈ যাব পাৰি এটা লাল গনেশ হৈ চ মোৰ লগৰ এজনী আহে আহ সেইজনীতো গনেশগুৰি হৈ আহে ন আ ছা তাই কৰিছে যে শিপিনীৰ পৰা ডাইৰেক্ট বাছ পাই বোলে গণেশগুৰিত যাম তাৰপিত গণেশগুৰিৰ পৰা ডাইৰেক্ট বাছ পাই যায় বোলে চজ যায় গৈছে এদিন গৈ কিনে চাবৰ কাৰণে যে অ পায় নে নাপায় হয় মানে অলপ ঘূৰি আহে বিকজ বাছ টো ডাইৰেক্ট বাছ ন চ মোৰ ঘূৰি পকাই তাহ
আচ্ছা
সেইকাৰণে তই ভাবিছ এদিন এদিন গৈ চাম সিপিনে সিপিনেদি গৈ অহাকে চাম বিকজ তাইও গনেেশগুৰিতে চাকে যদি তাইৰ লগত একেলগে মই যোৱা অহা কৰিব পাৰিম
কলেজটো দূৰ আছে মানে তোৰ
সেইটোৱে
উ দুৰ কলেজত ললে এইটোৱে প্ৰব্লেম সেইকাৰণে ওচৰ চুবুৰীয়াত ল'ব লাগে কলেজ মে বি ৱাকিং ডিচেঞ্চো হ'ব পাৰে তেতিয়া ভাল নহ'লে বেছি হ'লে দহ মিনিট লাগিলেও সেইটোত ঠিক আছে মই যোনটো লাইক আগৰ কলেজত পঢ়িছিলো এইটো দূৰ আছিলো আহ়ি যাওঁতে এক ঘন্টা পুৰা লাগে ফোৰটি ফাইভ মিনিটছ
মোৰ এতিয়া ম মোৰ কলেজতটো সেনেকেই ফিফটিন ছিক্সটি ৱান আৱাৰ লাগে অ চিতি নে মন লাগে
আৰু লিঅ' কেনেকুৱা
ভাল আছে সিও
অ আৰু তহ তই লগত ফুৰিব যাবি লাইক অ লাইক লগৰৰ লগত নে পেৰেঞ্চৰ লগত ফেমিলি
ভাবিছো লগৰ লগতে ফুৰিব যাম বাকী ফেমিলিৰ লগত যাবতো নোৱাৰো কাৰণ লিঅও ঘৰত আছে ন চ ইয়াক লৈতে যাব নোৱাৰো
ঠিকেই আছে ফেমিলিৰ লগত বেলেগ এদিন যাব পাৰি উম লগ লগবোৰৰ লগতে যোৱা ভাল
সেইটোৱেতো আৰু লগৰ লগত মানে এনজয়ও কৰিব পাৰি ন।
অ
উম বাকী অ পূজাত ক'ত ক'ত ফুৰিব যাবি লাইক
ডেষ্টিনেশচন কোনটো কোনটো জোগাত মানে ভাবি থৈছে যাম বুলি বুজাত
ভাবিছো কি কয় উলুবাৰী সিপিনে যাম আৰু পাণ্ডু যাব পাৰি তাতো ডাঙৰকে পূজা পাতে ন। তাতে মেলাও বহে লগত চ মেলাও ঘূৰিব পাৰি অ ঠিক আছে দে